হেল্লো! কোৱা?
কি কৰি আছিলা তুমি?
এনেই বহি আছিলো কাম বন কৰি এতিয়া অলপমান অ' মানে জিৰণি লৈছো। তুমি কি কৰি আছিলা? হা কি কৈছা?
খালানে তুমি কিবা?
খালো অলপমান আগতে মানে বাহিৰা খাদ্য খাইছিলো।
অ' মইও এনেই হেৰি বিচনাতে পৰি আছিলো মইও উম, খানা চানা হ'ল বাৰু মই বাৰু বাহিৰা খানা একো খোৱা নাই আজি। অ ভাৰতীয় খাদ্যই খাইছো মই
কি খালা ভাৰতীয় খাদ্য
মই তোমাৰ হেৰি খাইছো আজি চাউথৰ ফালৰ খানাটো খাইছো মই আজি হেৰি দোচা খাইছো আজি
বাহ তুমি দচ ত ভাল পোৱা নেকি?
অ মোৰ মানে বহুত ভাল লাগে ড'চাটো খাই মই মানে প্ৰায় সদায় খাব পাৰিম দচা, ইমানেই ভাল পাও মই, মানে দিনে ৰাতি ৰাতিপুৱা ব্ৰেকফাচ্চট্ যেতিয়া মানে ৰাতিপুৱা আহাৰটো অঅ খাবলে যাওঁ তেতিয়াও মানে মই দ'চাটৱে বেছিভাগ খাওঁ। দ'চাটো মানে বনাই থাকে ঘৰত আৰু মও বনাওঁ বাৰু অ' বহুত ভাল লাগে দ'চাটো খাই আৰু তাৰ লগত এই নাৰিকলৰ যোনটো মানে চাটনি এই নাৰিকলৰ চাটনিটো মা নে আৰুহে বেছি ভাল লাগে এই নাৰিকলৰ চাত নি ড'চা আৰু একাপ চাহ হলে মানে একোৱে নালাগে। তুমি বাৰু ড'চা নোখোৱা নেকি?
ময়ো ড'ছা খাই ভাল পাও। কেতিয়াবা-কেতিয়াবাহে খোৱা হয় মানে মোৰ বেছিভাগ তোমাৰ বাহিৰাগত খাদ্যও খোৱা যায়তো। সেইকাৰণে।
বাহিৰাগত খাদ্যত তুমি কি কি খুৱা এনে কি কি বেছি ভাল পোৱা?
মই পাস্তা ভাল পাওঁ তোমাৰ তাৰপিছত মম' এনেকুৱা ধৰণৰ আৰু বাহিৰা খাদ্য। ভাল পাওঁ বেছি।
মই বাৰু ভাৰতীয়টোৱে ভাল পাওঁ। এনে তোমাৰ কি ভাৰতীয় খাদ্যটো মানে ইমান এটা মানে ভাল নালাগে নেকি বাহিৰা খাদ্যৰ পৰা?
অ' ভাৰতীয় খাদ্যটো ভাল পাওঁ কিন্তু যিহেতু এতিয়া ধৰা কাম কাজৰ সময় আমি যিহেতু ত' ষ্টুডেন্ট হয় ইমান এটা মানে সময় নাথাকে ধৰা নিজে বনাই খাৱ আৰু ভাৰতীয় খাদ্য প্ৰণালীটোতো যায় কিমান মানে সময় লাগে বনাওঁতে বা কিনি আনোতেওটো আ মানে হটেল বোৰতটো সময়টো তেওঁলোকে লয় অলপমান বেছিকে ত' হেটো কাৰণে বেছিভাগ খোৱা নহয় কিন্তু যেতিয়াই মই পাৰো তেতিয়াই মই ভাৰতীয় খাদ্য ভাল পাওঁ কাৰণ ভা-খাবলৈ চেষ্টা কৰো কাৰণ ভাৰতীয় খাদ্যৰ দৰেতো বেলেগ কতো সোৱাদটো ন পোৱা নাযায়।
নাই, নাই। তুমি ঠিকে কৈছা।
এনে, তুমি বেছিভাগ ভাৰতীয় খাদ্য খোৱা নে বহিৰাগত খাদ্যও খোৱা?
মই ক'ব গ'লে, বাহিৰা খাদ্য আৰু ভাৰতীয় খাদ্য দুয়োটাই বহুত ভাল পাওঁ। আ, এনে বিশেষকে ক'ব ক'ব গ'লে, মানে, ভাৰতীয় খাদ্যতটো মোৰ, মানে, আম কিছুমান খাদ্য আছে, যোনবোৰ বেছি প্ৰিয়। আৰু এইফালে বাহিৰা খাদ্যও আছে, যোনবোৰ, মানে, কিছুমান মোৰ বেছি প্ৰিয়। মানে, এনেকুৱা নহয় যে মই এটা ভাল পাওঁ, অ'। সেইকাৰণে আনটো ভাল নাপাওঁ, তেনেকুৱা কথা নহয়। এতিয়া ভাৰতীয় খাদ্যত মই, মই তোমাক ক'লোৱেই। দোচা মই যিমান দিয়ে, সিমানেই খাব পাৰিম। দোচা ভাল পাওঁ। তাৰ পিছত মই, উম, চিকেন বিৰিয়ানীটো খাবলৈ বহুত ভাল পাওঁ। তাৰ পিছত মই ৰাইতা খাবলৈ ভাল পাওঁ। তাৰ পিছত, এনেকুৱা বহুত, মানে, ভাৰতীয় খাদ্য, যেনেকা চাহ, ভাল পাওঁ মই। মানে, এনেকুৱা বহুত। আৰু চাহটো মই নকওঁ যে ভাৰতীয় চাহ টো, উম, চব জেগাৰ মানুহে খায়। আ, কিন্তু এই আমাৰ যোনটো, মানে, ভাৰতীয়ৰ আ, চাহটো পায়। তেনেকুৱা কুলহাৰ, আদ্ৰাক, সেইবিলাক মই, মানে, বহুতে ভাল পাওঁ খাই। আৰু এইফালে বাহিৰা খাদ্যও আছে, কিছুমান ভাল পোৱা। যেনে, মই, আম, নুডলছটো খাই বহুত ভাল পাওঁ। ছেজৱান বুলি এটা কয়, আ, ইংৰাজীত সেইটো, মানে, মই বিৰাট ভাল পাওঁ খাই পেলাই। মই হোটেল-চোটেলত গ'লে, সেইটো বস্তুতটো, মানে, একদম, আ, লাগিবই মোৰ খাবলে। তাৰ পিছত, অ', তুমি যেনেকৈ কলা মম টো ম'ম' ময়ো ভাল পাওঁ। আ, ষ্টিম ম'ম'টো অকমান বেছি ভাল পাওঁ বাৰু। মানে, হোটেল-চোটেলত গ'লে, মই সেই ম'ম'টো আৰু সেই নুডলছটো, মানে, খায়েই আহোঁ। সেইকাৰণে, মানে, দুটাৰ ভিতৰত, মানে, মই ক'ব গ'লে, অ', দুফালেই মোৰ মানে, আ, কিছুমান খাদ্য বহুত প্ৰিয়।
এনে তুমি যিখিনি ক'লা, ভাৰতীয় খাদ্য খাই ভাল পোৱা, সেইখিনি বাৰু মইয়ো ভাল পাওঁ। কিন্তু তেনেকে সঘনাই মানে, খোৱা নহয় আৰু তুমি যে ক'লা, তুমি মানে, ৰাতিপুৱাৰ আহাৰতো তুমি সেইটো গ্ৰহণ কৰা তেনেকে মানে মোৰ নহয়। মই বেছিভাগ, মানে, বহিৰাগত যিটো, মানে, সময় কম, কম সময়তে হৈ যায়, আৰু তেনেকে, মানে, বনাই খাই কিনে ভাল পাওঁ। এতিয়া তোমাৰ, ধৰা, নুডলছটো, সেইটোও মই, মানে, দুই মিনিট বা পাঁচ মিনিট, পাঁচ মিনিটতে হৈ যায়। ত' সেইটো খাই ভাল পাওঁ। এতিয়া, তুমি, তুমি এনে, অ', ভাৰতীয় যিটো খাদ্য হয়, সেইটো নিজেও বনাই খোৱা নে, অকল, মানে, মায়ে বনাই দিয়ে, বা তেনেকুৱা ধৰণৰ, বা হোটেলৰ পৰাই খোৱা
নাই, নাই। মই, তুমি ভাল কথা সুধিছা বাৰু। মইও তোমাক সুধিম, সুধিমকে আছিলোঁ। যিহেতু তুমি ইমান, মানে, ম'ম' এইবিলাক খাই ভাল পোৱা, আৰু মই তোমাৰ পৰা ভাবিছোঁ, ৰেচিপিটোও ল'ম। আ, ভালেই কথা সুধিছা বাৰু। এনে, মই ভাৰতীয় খাদ্যটো নিজে বনাই খাওঁ। মানে, বনোৱা যিহেতু ভাৰতীয় হয় কি মছলা দিব লাগে, কেনেকে বনাব লাগে, কিহেদি বনাই, আৰু চব বস্তু ইয়াত পোৱাই যায়। ভাৰতীয় খাদ্যৰ চব বস্তু ভাৰততে পোৱা যায়। দোকান গ'লে লৈ আহিব পাৰি। সেইকাৰণে মই নিজে বনাওঁ। আৰু কেতিয়াবা-কেতিয়াবা মায়ে, মাৰ লগতো মই মাকো অলপমান, মানে, এই হেৰি, কামত অক অকণমান, মানে, সহায় কৰি দিওঁ, আৰু এই হেৰি, এ বাহিৰা খাদ্যটোহে মই, বাহিৰৰ পৰা, মানে, কিনোঁ। কাৰণ বাহিৰা খাদ্যটো বাৰু মই মানে, এই, খাবলৈ, মানে, ভাল পাওঁ। কিন্তু বনাবলৈ নাজানো। অ'। বাত হ'লেও মই কেতিয়াবা কেতিয়াবা মানে এ চেষ্টা কৰোঁ, ঘৰত বনাবলে। কিন্তু ইমান ভাল এটা নহয়। সেইকাৰণে পিছত গৈ মই বাহিৰৰ পৰাই কিনি খাবলগীয়া হৈ যায়। আৰু এনে, আহ, তুমি বাহিৰা খাদ্য টো নিজে বনাব পাৰা নে? কেতিয়াও চেষ্টা কৰিছা নে বনাবলে?
থা সুধিলা। মই আগতে বাৰু পাৰা নাছিলোঁ। কিন্তু যিহেতু মই বহুত বেছি ভাল পাওঁ ৰেচিপিবোৰ মই শিকি লৈছোঁ, মাৰ পৰা হওক বা কেতিয়াবা, ধৰা, ইণ্টাৰনেটৰ পৰাও কিছুমান ৰেচিপি শিকিছোঁ বহিৰাগত খাদ্যৰ। আৰু বেছিভাগ সময়ত, তোমাৰ, মই বাহিৰতে, মানে, খাওঁ। আৰু যদি নিজে, নিজেও, যদি কেতিয়াবা, ধৰা, মন যায়, তেতিয়াহ'লে বনাই কিনে খাওঁ। আৰু বেছিভাগ সময়তো, তোমাৰ, বাহিৰৰ পৰাই খোৱা যায় বাৰু।
অ', আৰু আম, মোক তুমি, যদি তুমি বনাব জানা, ৰেচিপিটো মোকো দিবা। মইও, মানে, বনাই, আ ঘৰতে খাম। বাহিৰতটো, তুমি জানাই, কম পইচা নাযায় কিন্তু বাহিৰত খাবলে এইবোৰ বস্তু কাৰণে যদি ৰেচিপি টো পাই যাও ময়োও ঘৰত এবাৰ চেষ্টা কৰি চাম। চেষ্টাটো কৰাত একো এ হেৰি বেয়া বস্তু নহয়, বিফল হলে বাৰু হেটো পিছৰ কথা কিন্তু যদি আ ভালকে বনাই লও তেতিয়াহলে ঘৰতে মানে তাৰ পিছৰ পিছৰবাৰৰ পৰা ঘৰতে বনাই খাই থাকিব পাৰিম।
তাকে, আৰু হেৰি তুমি যদি ক'ৰবাত ধৰা ফুৰিব যোৱা, তেতিয়াও তুমি ভাৰতীয় খাদ্য খোৱা নে, তেতিয়া বহিৰাগত খাদ্য খোৱা?
মানে, বাহিৰত এনে ফুৰিব গলে, আহ যদি এ কাৰোবাৰ ঘৰত যাওঁ ঘৰততো বাৰু ভাৰতীয় খাদ্যই হয়, কিন্তু সিহঁতৰ ঘৰৰ পৰা যদি হোটেলত যাওঁ তেতিয়া মই বাহিৰা খাদ্যই খাওঁ, কাৰণ ঘৰতো যদি ভাৰতীয় খাদ্য খাওঁ আৰু বাহিৰত হোটে লত গৈ পেলাইও যদি ভাৰতীয় খাদ্য খাওঁ, তেতিয়া একেই হৈ নাযায় জানো? সেইকাৰণে মানে বাহিৰত হোট গলে মই মানে বেছিকে বাহিৰা খাদ্যটোৱে খাব বিচাৰো, মানে নানান ধৰণৰ আ, বেলেগ বেলেগ জেগাৰ খাদ্য থাকে আ উম, এতিয়া অ কৰিয়ান খাদ্য থাকে, জাপানিজ থাকে, তাৰপিছত এম ইউৰোপীয়ান খাদ্য কিছুমান থাকে, চাইনিজ থাকে, এইবোৰ মানে মই বেলেগ বেলেগ খাদ্য মানে এ চেষ্টা কৰো খাবলে। কাৰণ, ভাৰতীয় খাদ্যয়টোতো ঘৰত হৈয়ে থাকে। ঘৰত সদায় ভাৰতীয় খাদ্যই হয় বাৰু। সেইকাৰণে বাহিৰত হলে মই অলপ বাহিৰা খাদ্যতো খাব মানে বেছি মানে ভাল লাগে। এতিয়া তুমি কেনেকে কি খোৱা বাহিৰত মানে, এতিয়া তুমিতো বাৰু ক'লা যে বাহিৰা খাদ্যত টো খোৱা তুমি বেছি, এতিয়া কেতিয়াবা মানে স্কুল বন্ধ থাকিলে, যদি ঘৰতে থাকা, তেতিয়া মানে বেছিভাগতটো কি খাদ্য খোৱা তুমি ঘৰত?
অ, যেতিয়া স্কুল বন্ধ থাকে তেতিয়াতো ভাৰতীয় খাদ্যই ঘৰত বেছিকে বনোৱা হয়। যদি তুমি যেনেকে ক'লা যে তুমি কৰ'বাত ফুৰিব গ'লে, তাতে থকা প্ৰচলিত খাদ্য গ্ৰহণ কৰা মইয়ো তেনেকেই মানে ক'বাত যদি ফুৰিব যাওঁ, তেতিয়াহলে সেই ঠাইখনৰ প্ৰচলিত খাদ্য খাই মানে বেছি ভাল লাগে, যিহেতু নতুন-নতুন বস্তু বেলেগ- বেলেগ জাগাত ধৰা বেলেগ-বেলেগ খাদ্য পোৱা যায়, সেইবোৰো মানে খাই কিনে ভাল লাগে, আৰু বেলেগ এটা সোৱাদ লাগে। সদায়নো তুমি কিমান আৰু বহিৰাগত খাদ্য খাবা, এনে যদি আহ কেতিয়াবা হোটেলত থকা যায় তেতিয়া বাৰু বহিৰাগত খাদ্যই খাম, কিন্তু যদি তাৰে প্ৰচলিত মানুহে কিবা খাদ্য মোক দিয়ে তেতিয়াাহ'লে মই তে তেওঁলোকৰ প্ৰচলিত খাদ্যটোহে মানে গ্ৰহণ কৰো।
অ, নাই নাই ঠিকে আছে, এ চব বস্তু চেষ্টা কৰিব লাগে খাবলে। তেতিয়াহে মানে ক পোৱা যায় কোনটো বস্তু মানে বেছি প্ৰিয় হৈ পৰে পিছত গমেই পোৱা নাযায় বাৰু খাই থাকোতে, আহ ভাল লাগিল তোমাৰ মানে বহুত আ ভাল লাগিল শুনি পেলাই, তুমি কি খাই ভাল পোৱা, কি খাই ভাল নোপোৱা। এতিয়া কেতিয়াবা আমি একেলগ ওলাই গ'লে আৰু তোমাৰ মন পচন্দৰ বস্তুটোও খাম, মোৰ মন পচন্দৰ বস্তুটোও তুমি খাব লাগিব বাৰু।
ঠিক আছে।
উম, দিয়া নহলে।
অ দিয়া তে।